হেল্ল'
হেল্ল'।
উম, শুনিচা নে?
অ', অ', শুনিছোঁ, এতিয়া।
অ', কি কৰি আছিলা?
এয়া ভাত পানী খালোঁ, খাই উঠি বহি আছোঁ অলপ। তুমি কি কৰিছা?
মই এই বজাৰৰ পৰা আহি পাইছোঁ, অলপ পাকঘৰত সোমাওঁ।
অ', কি বজাৰ কৰিলা?
আজি মই কাপোৰৰ বজাৰ কৰিলোঁ।
বাহ, বজাৰ কাপোৰ কি ঢেৰ কাপোৰ কিনিলা নেকি নে নিজৰ নে ঘৰৰ?
নিজৰো কিনিছোঁ ঘৰৰো কিনিছোঁ নিজৰ কাৰণে মই উম, স্কাৰ্ট এটা আৰু টপ এটা ললোঁ তাৰ পিছত মেখেলা চাদৰ এযোৰ ললোঁ। কুৰ্তি ল লোঁ, কুৰ্তি ছেট এনেকে ম'ল এখন পৰা, ইয়াতে নতুনকে ম'ল এখন খুলিছে মানে। সেই তালে গৈ পেলাই। তাত তাৰ পৰা লৈছিলোঁ তাৰ পিছত আৰু দোকান এখনৰ পৰা মেখেলা চাদৰ এযোৰ ললোঁ।
বা ইমানবোৰ কাপোৰ লৈচা কিবা আছে নেকি? বিয়া চিয়া বা ফুৰিবলৈ যোৱা কথা।
উম, এফালে ফুৰিব যাবলগীয়া আছে সেইটো কাৰণে লৈছোঁ আৰু
অ', অ'। তুমি বজাৰত মানে, কি অফলাইন কৰা নেকি? নে অনলাইন কৰা নে বজাৰ? কাপোৰ কানি লোৱা নে?
উম বেছিভাগতো অনলাইনে কৰা হয় কিন্তু আজি মানে, এই ফুৰিব যোৱা দিন ওচৰ চাপিছে যে। সেইটো কাৰণে সময় নাই আৰু অনলাইন দিবলৈ আহ এটা সময় লাগিব যে, সেইটো কাৰণে অফলাইনকে ল'লোগে আৰু।
উম, উম বজাৰ কৰি ভাল পোৱা নে?
উমম ভাল পাওঁ তুমি ভাল পোৱানে?
উমম ভালপাওঁ - ভালপাওঁ মইও বহুত ভাল পাওঁ বজাৰ কৰি।
তুমি অফলাইন লোৱা নে অনলাইন?
দুইটাই লওঁ, মানে কিছুমান বস্তু অনলাইন লওঁ, কিছুমান অফলাইন লওঁ। অ', মানে অনলাইন ললে এটা সু সুবিধা মানে আকৌ, হেৰি নহ'লে বা জ জোখত নহ'লে বা পচন্দ নহ'লে ৰিটাৰ্ণ কৰি দিব পাৰি। অফলাইন ল'লে আকৌ মানে দোকানত গৈ যাব লাগে মানে তাতকৈ অনলাইন ল'লে ঘৰৰ পৰাই কৰিব পাৰি যে সেইটো ভাল পাওঁ আৰু, ওলাই মেলি যাব নালাগে, কিন্তু কিছুমান বস্তু অফলাইন - অফলাইন লওঁ, মানে নিজে চাই মেলি- এ অনলাইনত এতিয়া ফটোহে দেখা যায় ফটোত মানে ইমান ধৰিব নোৱাৰি যে, দুইটাই ভাল পাওঁ বাৰু তথাপিও মানে, কিছুমান অন্য ঘৰুৱা বজাৰ এইবিলাক, পাকঘৰৰ শাক পাচলি বা চাউল পাত এইবিলাক, তো দোকানত গৈয়ে অনা হয় আৰু সেই বিলাক অনলাইন নলওঁ।
আমাৰ আকৌ আমাৰ আকৌ ইয়াত, এই -এ-এই এপ এটা আছে মানে, ব্লিংকিত বুলি সেইটো চব জেগাত নাই।
অ'।
অৰ্ডাৰ দি দিওঁ। পতককে আহি যায় আধা ঘন্টা এঘন্টাৰ ভিতৰতে আহি পাই যায়। এনেকে মানে শাক-পাচলিও দিব পাৰি? চব দিব পাৰে আলু, পিয়াজ আদি কৰি এইবিলাক চব। আৰু বহুত ক-ক-কম পইচাতে পোৱা যায়।
অ', মই তেনেকে দি পোৱা নাই মই আচলতে ওলাই গৈ ভাল পাওঁ, অকন অ', নাই হ'বলা ইয়াত আমাৰ।
অ', তোমালোকৰত তেতিয়ালৈকে অহা নাই ইয়াতহে আছে আমাৰ। এইখিনি জেগাটো
অ', ভালেই তেতিয়া, ওলাই নোযোৱাকে হৈ যায়।
উম নহয় কেতিয়াবা মানে এনেকুৱা হয়, আলহী আহিবলগীয়া হয় মানে ওলাই যাবলৈও সময় নাথাকে তেতিয়া মানে একেদিনাই পতককে আহি পাই যায়। আৰু কেতিয়াবা এনেকুৱা হয়, আছ আচলতে এঘণ্টাও নালাগে মানে আধা ঘণ্টা ভিত ঘৰতে আহি পাই যায়।
অ', বস্তুবোৰ ভাল আহেনে?
উম, ভাল আহে।
অ', ভালেই দেই তেনেকুৱা সুবিধা হ'লে ভাল ঘৰতে থাকি মানে বজাৰখন যদি ঘৰতে আহি যায় তেতিয়াতো বহুত ভালেৰে কথা সময় বাচি যায়।
উম, অ'। উম। আহিলা আৰু পিঁয়াজ চলপ মানে ধৰি ল- অ'।
ডাঙৰে আহিব ন' সৰুৱে আহিব সেইটো ক'ব নোৱাৰো বাৰু মানে যিমানতটো লাগে মানে কম আমি মানে সেইটোৱে দিয়ে। কিন্তু চাইজ মানে তাহতি চাই স, আৰু সেইটো মানে আমি ক'ব নোৱাৰো আৰু তেনেকুৱা। উম। হয়।
অ', অ', অ', অ'। মই আকৌ বজাৰখন ঘুৰি পকি ভাল পাওঁ অ', অ', সেইটো হয়। মই নিজে মানে বজাৰখনত ঘুৰি পকি ভাল পাওঁ বহুত বস্তুবোৰ যেম পাওঁ ডুম-ডুমকে থৈ দিয়া থাকে শাক-পাচলিবোৰ। বা অন্য বস্তুবোৰ সেই বোৰ চাই চাইও ভাল লাগে কিবা এটা ভাল লাগে আৰু। মানে সেইটো হেৰিতে বজাৰো অকন ঘূৰাও হয়। তাৰ পিছতে কেতিয়াবা আকৌ বজাৰ, চজাৰ কৰি আহি আকৌ এই কুঁহিয়াৰ ৰস খাবলৈ ভাল পাওঁ।
অ', কুঁহিয়াৰ ৰস, মোৰো ভাল লাগে দেই খাই।
উম, সেই মানে গৰম দিনত ভাল লাগে কুঁহিয়াৰা ৰসটো খাই। বজাৰখন কৰি বস্ত বস্তুবোৰ গাড়ীত ভৰাই আকৌ কুঁহিয়াৰ ৰস এগিলাছ খাইহে আহোঁ ঘৰলে মই। তেতিয়া মানে ভাগৰটোও মৰি যায় আৰু।
সেইটো খোৱাটো ভালো হয় বাৰু স্বাস্থ্যৰ কাৰণে।
অ', অ', সেইটো ভাল হয় ফ্ৰেচ উলিয়াই দিয়ে ন লগতে, বটলত থকা মানে ড্ৰিংকচ বিলাক খোৱাতকে সেইটো খোৱটো ভাল, ভাল বুলি কয় আৰু।
সেইটোয়ে আৰু ইয়াতে এনেকুৱা হয়। আৰু এইটো অকল ছিজন চাইহে থাকে, গৰম দিনতহে থাকে ঠাণ্ডা দিনত নাথাকে নহয় সেইটো কাৰণে গৰম দিনতে মানে যি যেতিয়া ওলাই যোৱা যায় খাই, খোৱা হয়, আমাৰো খোৱা হয় ভাল লাগে খাই।
অ'। খাই ভাল লাগে, আকৌ এটা ছিজনত অমৰা এইবিলাক ওলাই নহয় কাটি, কাটি বিক্ৰী কৰে মিঠা অমৰা যে। গৰম অ'অ' সেইবিলাক খাইও ভাল লাগে মানে ওলাই গলেহে মনত অপৰাজিতাক দেখিলে এনেই ঘৰত থাকিলে পাহৰি যাওঁ। যেতিয়া দেখো যে ওলায় এইবিলাক বস্তুবিলাক মানে চিজনৰ বস্তুবিলাক আৰু যেনেকে ফল-মূল বিলাক। এতিয়া যেনেকে এতিয়া আমৰ ছিজন আৰম্ভ হৈছে। আম ওলাব বা তেনেকে কেতিয়াবা আকৌ ঘৰত থাকিলে মনতে নপৰে এইবিলাক। কথা পাহৰি যাওঁ। যেতিয়া গৈ বজাৰত দেখো তেতিয়া মনত পৰে।
উম এইটোৱে পাৰ্থক্য আৰু অফলাইনৰ অনলাইনৰ।
অলপ অসুবিধাও হয় মোনাবোৰ মানে কঢ়িয়াবলে গধুৰ হৈ যায় যে। অকলে গ'লে অলপ অসুবিধা হয় অলপ। লগত কাৰোবাক লৈ গ'লে ভাল আৰু
উম বুজিছো।
উম।
বাকী উম বাকী বিহুত কিবা লৈছিলা নে কাপোৰ কানি তুমি। বিহুৰ
অ' অ' বিহুত লৈছিলো মেখেলা চাদৰ। ললোঁ এযোৰ। তাৰ পিছত বোৱা বোৱা লৈছোঁ আৰু হেণ্ডলুমৰ তাৰ পিছতে গো হেৰি কি বুলি কয় এ নাইটিও লৈছো ঘৰত পিন্ধা পিন্ধিবৰ কাৰণে। গৰমত মানে এতিয়া গৰম আহিছে ন চব কাপোৰ গৰমত ঠাণ্ডাত পিন্ধাব, গৰমত পিন্ধিব নোৱাৰি যে, সেইকেইটা বাৰু অনলাইনে ল'লো নাইটি কেইটা, মেখ লা চাদৰযোৰ দোকানৰ পৰা ল'লো।
অ', কেনেকুৱা মেখেলা চাদৰযোৰ ৰং?
মই হোৱাইটত লৈছো, মানে বগা ৰঙত লৈছো, তাতে সৰু সৰু বুটা আছে, পাৰ মানে ৰঙা পাৰ্পল কালাৰ, অৰেঞ্জ কালাৰ তেনেকে কেইবাটাও মানে ৰঙৰ বুটা আছে আৰু সেইটো কাৰণে এ মানে কেইবাটা ৰঙৰ ব্লাউজৰ লগত মিলাই পিন্ধিব পাৰিম আৰু। এ গৰমত মানে বগা কাপোৰ পিন্ধি ভাল লাগে যে। সেইকাৰণে বগা লৈছো।
উম, সেইটো হয় কিন্তু।
উম।
মই আকৌ গুলপীয়া ৰঙৰ ল'লো মেখেলা-চাদৰ।
অ', অ' আৰু মানে কাপোৰ ল'ব লগা হৈ আছে মোৰ, ভাগিনৰ বিয়া আহি আছে, বিয়াৰ কাৰণে মানে পাটৰ, পাটৰে লওঁ নে টচ মুগাৰে লওঁ, তাকে মানে ভাবিছো, কিনো ল'ম জানো ভাবিয়ে পোৱা নাই মই। বিয়া বুলি ক'লেতো কেইবাযোৰো কাপোৰ লাগে। উম।
উম, দৰকাৰ হয়। আকৌ তিন দিনে লাগিব চাগে ন, বিয়াত আকৌ জোৰোণতো যাব লাগিব, বিয়াতো যাব লাগিব।
অ', অ', অ', সেই তিনিদিনৰ কাৰণে তিনিযোৰ লাগেই, তথাপি টো বাৰু তিনিযোৰ কাপোৰতোবো ল'ব নোৱাৰো, ইমান বহুত দাম ন কাপোৰ বিলাকৰ। মানে তাকেই দুযোৰ মান আগৰ পিন্ধি এযোৰ নতুন ল'ম বুলি ভাবিছো আৰু।
অ', তুমি ক'ৰ পা ল'বা, এ অনলাইন চাবা নে অফলাইন?
নাই নাই এইবিলাক কাপোৰ অনলাইন নলওঁ, মানে পাটৰ-মুগাৰ কাপোৰ অফলাইনে ল'ম, মানে হাতেৰে চুইহে, চাইহে ল'ব লাগিব। অনলাইনতটো তেনেকে চুই চাব নোৱাৰি ন?
আকৌ ঠগনো খোৱা যাব পাৰে ন'।
অ', সেইটো কাৰ, সেইটো কাৰণে মোৰ মানে কিছুমানে লয় ভালেই আহে বুলি কয় কিন্তু মই নিজে লৈ চুই চাইহে লৈ ভাল পাওঁ মানে আমাৰ দেখু এখন দোকান আছে ভাল, পাট-মুগাৰ কাপ কাপোৰ ভাল পোৱা যায়। তাতে তাতে গৈ ল'ম। বুলি ভাবিছো আকৌ নিজৰে নহয় ন, ঘ ঘৰ চবৰ কাৰণে ল'ব লাগিব বিয়া বুলি। সেইয়াই, মানে সেই কেইবাযোৰো ল'ব লাগিব যে, ঘৰৰ সকলোৰে কাৰণে ল'ব লাগিবতো, সেইটো কাৰণে বোলো তাতে গৈ পেলাই এদিন ল'ম বুলি ভাবি আছো, আকৌ চিলাবও লাগিব সময় লাগিব চিলাব দিব লাগিব ব্লাউজ।
কিন্তু আকৌ এই দোকান বিলাকত ভেৰাইটি নাথাকে আকৌ বিভিন্ন ধৰণৰ নাথাকেই।
অ', নাই থাকে কিছুমানত মানে ডাঙৰ দোকান বিলাকত থাকে। তাকে চাই লওঁ আৰু মানে প্ৰথম এদিন চামগৈ গৈ পেলাই বা দুখনমানত চাম এখনতে না চাই নলওঁ আৰু দুখনমানত চালে তেতিয়া অকণ গম পোৱা যাব আৰু। এ কাপোৰ চইচ কৰিবলৈ বৰ দিগদাৰ। হেৰ কাপ আপোৰ যেতিয়া উলিয়াই এ কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগে ধৰিবই নোৱাৰো। উম।
চে ঠিক। আছে, মই কাম এটা আছে তেনেকে
অ', অ'। অ', বাৰু, ঠিক আছে বাৰু, অ', অ', ঠিক আছে ৰাখা।